উম
অ', এই, অলপমান দেৰি হ'ল। মানে ফাৰ্ষ্ট ফোনটো হেং মাৰিলে অলপ, তাৰপিছত চায়নদাই মাতিলেই কিবা এটা খাব। সেই অলপ দেৰি হ'ল আৰু। তুমি কোৱা, কি কৰিছা?
মই, মই এনে এতিয়া বিচনাত পৰি মোবাইলটো চাই আছিলো।
অ', মোবাইল চাই আছিলো, কেনেকুৱা গ'ল দিনটো?
লি নিকি? ত, ভালেই গ'ল। মই চিনেমা চাবলৈ গ'লো, ওলাই গলো।
অকলে?
অ', অকলেই গ'লো।
অকলে মানে নিজে মানে ডেট কৰিছা আৰু নিজৰ লগত।
ইয়ে।
অ',
ওলাই যাব লাগে নিজৰ লগত নিজকো ঘুৰাব লাগে।
তাৰপিছত ক'ত গলা?
গ'লো অকল চিনেমাই চাব গ'লো আৰু।
কি চিনেমা চালা?
চুপা-চুপি।
অ', কিমান চোৱা এইখন দুবাৰ চালাচোন চাগে।
তাকে মানে প্ৰথমবাৰ লগৰখিনিৰ লগত চালো। এইবাৰ এইবাৰ নিজে চালো আৰু। এবাৰ অকলে চালো মানে ইমানেই ভাল লাগিলে চিনেমাখন। মোৰ আকৌ এবাৰ চাব মন গ'ল। সেইটো কাৰণেই এইবাৰ আহি
মাৰি পেলাবা অ', আকৌ এবাৰ চাবা।
উ, হোঁ।
উৱা, বহুতেই ভাল পালা নহ'লে তুমি।
ভাল লাগিল ভাল লাগিল মানে অসমীয়া চিনেমা এনেকুৱা কেতিয়াও মানে চোৱা নাছিলো।
উ।
এটা কিবা অসমীয়া চিনেমা বুলি নতুন কিবা মানে বলিউড। ভূতৰ নিচিনা লাগিলে চিনেমাখন।
উ, ভালেই বাৰু উৎসাহ দিব লাগে, নতুন আমাৰ আমি অস, অস আমাৰ সেইটো ই- ইমচন টো থাকিব লাগিব। অসমীয়াক লয়। চব বস্তুক লয় আমাৰ অসমত হোৱা বস্তুবিলাকক লৈ লোৱা আমাৰ আবেগ সেইবিলাকে আমাৰ, মানে শিপা ন? আৰু? আৰু এজন ডাঙৰ মানুহে কৈ গৈছে যে, শিপা নথকা জাতি এটাৰ অস্তিত্ব একো নাই। সদায় আমি শিপাৰ লগত থাকিব লাগে, নহ'লে সেই জাতিটো মানে ধ্বংস হৈ যায়।
উম, হম।
সেয়া মই বহুত গৌৰৱ যে আমাৰ মানে আমাৰ অসমত ইমান ভাল ভাল মানুহ আছে, ইমান ভাল ভাল বস্তু লিখিছে। ইমান ভাল ভাল চিনেমা বনাই আছে। তে মই বহুত গৌৰৱ অনুভৱ কৰোঁ, এইটোক লৈ। ভাল লাগিছে এতিয়া নতুন প্ৰজন্মৰ মানুহখিনিও সেই নতুন কলা উম, চিনেমা এইবিলাকক আঁকোৱালি লৈছে, ভাল লাগিছে।
তাকেই তাকেই।
উম, আজিৰ যি মানে পশ্চিমীয়া এটা এটা মানে বতাহ এজাক বৈছে মানে। যে মানুহে নেটফ্লিক্স হে চায়। হলিউড চাই, কে-পপ এইবিলাক। তাৰ মাজত যে অসমীয়া চিনেমাই ঠাই পাইছে, চিনেমা হলত। সেইটো মানে গৌৰৱৰ কথা এটা। উম।
মানে বেলেগ বস্তুও চাব লাগে, কিন্তু নিজৰটো পাহৰি পিনে আনৰটো আকোৱালিব নালাগে।
। সেয়াই বস্তুটো মানে প্ৰথমতে নিজে পেটটোত খাই ল'ব লাগে ন ধু অলপ। তাৰ পিছত বেলেগ মানুহক খুৱাব লাগে, মানে সেই বস্তুটো আমি মানে ফ'ল' কৰিব লাগে যে, ফাৰষ্টতে অসমীয়া মুভিখিনি আমি চবতকে ওপৰত ৰাখিব লাগে, ভাল হওক বেয়া হওক ইচ্ছা দিব লাগে, এন এদিন হ'লেও ভাল হ'ব নহ, আজিৰ পৰা দহ বছৰ পিছত হ'লেও সেই টো মানে সিমান ধুনীয়া হ'ব আৰু যিমান আমি মানে আশা কৰো এখন চিনেমাৰ পৰা। কিন্তু যদি আমি যদি উৎসাহে নিদিওঁ,
তাকে এতিয়া লিখা মানুহবোৰে, হেতি হেতি ভাঙি পৰিব।
সিহত, অ', সিহঁতে মানে আকৌ মানে তেনেকুৱা বনাবলে মানে, ভাবিবলৈও মানে সিহঁতে ভয় খাব। এই কিবা এটা বেলেগ কাম এটা কৰি নিজৰ জীৱনটো চলাই থকাইে ভাল, এইবিলাক কামত যোৱাতকে ইমান ইমান লচ হয়। ইমান মানে ৰিস্কি বস্তু। হয়, তো সেইটো আৰু, তো সেইকাৰণে ভাল লাগিছে, মানে নতুন প্ৰজন্মই আঁকোৱালি লৈছে। আৰু ল'ব লাগিব বাৰু, লোৱা নাই সিমানখিনি যিমানখিনি লাগে। এতিয়া ধৰা চিনেমাখনে ধৰা। চাৰি কৰ'ৰ মান পাইছে আৰু, দচ কৰ'ৰ মান পালেহে ক'ৰবাত মানে মোৰ আৰু ভাল লাগিব আৰু তেনেকুৱা।
আজিও চিনেমা হলত বৰ বেছি মানুহ নাছিল।
নাই, এতিয়া দিনো হৈ আহিলে বাৰু, আজি তেৰ দিনে হ'ল আজি। বাৰ তাৰিখতে ৰিলিজ হোৱা আজি চৌবিশ তাৰিখ, তেৰ দিনে হ'ব।
উম, তাকেই।
তাৰপিছত চিনেমা হলত, কি পপকৰ্ন খালা আজি?
খালো, খাই
সেইটোতো আৰু নাখ সেইটোৱেই লাগে ভাবি আছিলা চাগে
কি কিন্তু পপকৰ্ণ টো মানে নৰ্মেল পপকৰ্ণ মানে বাটাৰ পপকৰ্ণ টো নাছিল
বাটাৰ পপকৰ্ণ নহয় চীজ পপকৰ্ণটো নাছিলে।
হম।
নৰ্মেলী পপকৰ্নটো ইমান বেছি সোৱাদ নালাগে খাইছো। তিও কিন্তু চিজ পকক বেছি টেষ্টি।
উম হয় নেকি তথাপি মানে খাইছা যে সেইটোৱে মানে ডাঙৰ কথা আৰু। খাবলৈ পাইছা অলপ ফুৰিবলৈও পাইছা তাৰ পিছত পলাই কিবা খালানে বাহিৰত নে মানে ঘৰতে আহি ভাল লাগিবা
ডাইৰেক্ট ঘৰতে আহিলো দেৰি হ'ল তাৰ পিছত ভাতটো খাই দিলো আৰু। ভাতে ৰুটিয়ে মাংসই।
বা ভাল কৰিছে আৰু খাদ্যবিলাক এতিয়া ঘৰ যোৱাৰ পৰা ন।
একদম - একদম। ন তোৰ মুখতো জিলিকি আহিছে মানে মোৰ।
কি জিলে কি আহ
ভাল খাদ্য দেখাইছো।
সেইয়াই আৰু ভালে আছে বাৰু ঠিকেই মানে। ময়ো তোমাৰ ভাল মানে ভালে বনাইছো আজি এটা বস্তু মানে বনালো আৰু। সেইটো হ'ল এই তুমি যে বুট দিছিলা। মই সেই বুটখিনি তিয়াই থলো তিয়াই থৈ। অহ ', ভাটিবেলাৰ আবেলি সময়ত মানে সেই ভূত কেইটামান মানে বেছিকে ভত তিয়াই থৈছিলো মানে আবেলি বৰত কেইটামান বুট লৈ আৰু পাচটকীয়া এটা মিক্সাৰ ভাজি আছিলে সেইটো লৈ পিয়াজ জলকীয়া নিমখ তেল সানি তেনেকৈ খালো ভাবেলৈ ভালেই লাগিলে খাই আৰু যিহেতু বুটত প্ৰটিন থাকে সেইটো এটা ভাল বস্তু। আৰু যিখিনি বাকী আছিলে মানে বেছিভাগ বোটখিনি সেইখিনি মানে এতিয়া মানে চব্জি বনালো মানে বুটৰ চবজিয় ফাষ্ট কুকাৰত মাৰিলেও তিনিটা হুছিল তাত আলুও দিছোঁ তাৰপিছত ৰঙালাও আছিলে। তাৰপিছত তোমাৰ টেষ্টি আছিলে তাৰপিছত মেগী মচলা আছিলে মানে এপেকেট। সেই পেকেটোত ঢালি দিলোঁ তেজটো মানে ধুনীয়া এটা তেজ আহিলে মানে।
উম উম
ভালেই লাগিলে খাই।
বাকী কোৱা তোমাৰ কালি কি কৰিম বুলি ভাবিছা
খাইে ক ঠিক নাই এইদি কাইলৈ ডক্তৰৰ ওচৰতো যাব পাৰিম থাকে।
ডক্তৰৰ ওচৰত।
আহ
দেখাবলৈ নেকি পঢ়
ভৰি নহয় সেয়া বগী বাগ পৃথৱ মানে মোৰ মাথা চাথা ঘূৰাই থাকে বহুত
আহ নাই ভালেই ভালেই নাই ঠিকেই ঠিকেই বস্তুতটো মানে দেখাই লোৱাাতটো ভাল আৰু কি হৈছে কি নৈ হৈছে মানে তেজৰ পৰীক্ষা কেইটা হ'লেও কৰা
তাকে তাৰপিছত ভাবিছো পাস্তা বনাব লাগিব কাইলে ৰাস্তা কিনি আনিছিলো কাৰণে মই
কেনেকে বনাবা হোৱাইট চচ
উম সেইটয়ে ভাবি আছো ফিজো আছে
আহ অ মই এটা বস্তু তোমাক কোৱাই নাই নহয়
কি
যোৱাকালি দেবাশীষে মোক চাহ খুৱালে হা মানে দেবাশীষ আৰু এই লগৰ দাদা এজন আছে এনেকৰে আমি কেইটাই মানে চাহ খাইছিলো হা
উম
কি ধুনীয়া চাহ বনাইছ বে
কোনে
সি মানে যাবািছে কি চাহ কেনেক বনাইছে চাপ চপাতটো আৰু চেনটো ভাজি লৈছে পচা সেই ধাবা চাবাত যে বনাই তেনেকুৱা
হেই
অ তা একদম মানে ধাবা একদম তুমি পঞ্চাশ টকাত যে কিনি খোৱাছ ্ি পাি মই মানে অ এতিয়া শুনা তাৰপিছত মানে ভাজি লৈছো হা ভ তাৰ পিছত সেই চেনীতটো গলি যায় ন গ য পিছত অকমান পানী দি পানী দি তাতল উঠি পেলাই দিছে ইলাইচি বৰ্তি যে
উম
তাৰপিছত গাখীৰ ঢেৰ দিছে মানে পানী অকনমান পানী ওৱান পাৰ্চেণ্ট মান বাকী গাখীৰে মানে ত গাখীৰ দি মানে বনাইছে অঔ মা কি ত ধুনীয়া মমই বহুত ভাল পাইছোঁ খাই তাৰপিছত আজি ৰাতি ৰাতিপা মই চেষ্টা কৰিছিলো
চব বেয়া হ'ল
অ মানে আহ বেয়া হোৱা নাই কিন্তু মানে এই চাহপাতো অলপ মানে জ্বলি যোৱা াই হ'ল সোৱাদটো ভালে আছিলে তাৰ পিছত দুপৰীয়াও মই মানে চেষ্টা কৰিছিলো কৰিবৰ কাৰণে দুপৰীয়া ভাল হৈছিলে ত' এতিয়া মই মানে আগোতে মানে দোকানৰ পৰা ইলাচি লৈ আহিছো গাখীৰ লৈ আহিছো কালি বনাম কালি ভালকে বনাম আৰু ইলাচি চিলাইচি দি আদা চাদা এক
যদি এইবাৰ ভাল হয়
হ
তেন্তে নেক্স টাইম মইো খাম মোক
ভাল হৈছে দুপৰীয়া ভাল হৈছে আৰু ভাল কৰিম এতিয়া ইলাইচিটো দিম ন আৰু ভাল লাগিব মানে তেতিয়া
মোক খুৱাব লাগিব।
অ, এই হ'ব দিয়া মই নহ'লে তোমাক অলপ পিছতকে কৰিম হ'ব ন?
অ,
অ', অ', হ'ব।